ন'
আছো ভালে আছো তুমি?
আছো আছো ভাল।
আহ ক'ত আছে এতিয়া?
অফিচত গৈ আছো় আছো। অফিচত গৈ আছো খোজকাঢ়ি।
অ অফিচত গৈ আছে অ অ অলপ কথা পাতিব বিচ। বিচাৰিছিলো সময় আছে নে নাই তোমাৰ?
আছে, আছে, আছে, আছে আ আপুনি ফোন কৰিছে মোক নিশ্চয়
অ তাৰ মানে সুধিব বিচাৰিছিলোঁ, আ যিহেতু চৰকাৰী স্কুল বন্ধ হব। পৰীক্ষা হৈ গল। হ ত' বন্ধৰ সময়ত কিবা এটা পৰিকল্পনা আছে নেকি?
পৰিকল্পনা আছিলে ভ্ৰমণ কৰাৰ এটা। পৰিকল্পনা আছে মোৰ মোটামুটি, এ আৰু বাৰ তাৰিখৰ পিছত মই অলৰেডি এটা প্লান কৰিছোঁ মই' মৰেটা গুৱাহাটীত মানে ভজিট খন আছে ভ্ৰমণ এখন আছে গুৱাহাটীত যাম
অকলে যাব না পৰি পৰিয়াললৈ যাব
নহয় বন্ধু ষ্টাফ লৈ যাম
অ
ষ্টাফৰ লগত এটা প্ৰগ্ৰাম আছে তাতে গুৱাহাটীত পাঁচদিনীয়া আছে এটা প্ৰগ্ৰাম তাতে গৈ আছোঁ
ভ্ৰমণ
হয় হয় দীঘলীয়া মানে পাঁচদিনৰ হয় তো আমি এটা প্লান কৰিব পাৰোঁ গৰম যিহেতু না ঠাণ্ডা ঠাইত দাৰ্জিলিং বা এনেকুৱা যিবিলাক ভ্ৰমণ কৰাৰ কাৰণে বহুত ভাল
দাৰ্জিলিং নাইবা আপোনাৰ কি কয় এইটো মেঘালয়
উম মেঘালয়ত মেঘালয় আজিকালি ঠাণ্ডা আছিল নেকি
আ মোৰ জনা মতে আছে আৰু কত
হয় হয় অৰুণাচলত আছে কিন্তু অৰুণাচলত কিন্তু কৰিব পাৰোঁ সৰু এখন ট্ৰিপ না
অৰুণাচল আপুনি কেতিয়াবা গৈ পাইছে নেকি
মই জীৱনত এতিয়াও গৈ পোৱা নাই মই যা মাত্ৰ খালী ওচৰত গৈছিলোঁ এই ধেমাজিত ধেমাজিৰ পৰা যে শিলপথাৰ বুলি কয় যে শিলপথাৰ সেইটো পাৰ হৈ মই একদম বৰ্ডাৰ যে আছে অৰুণাচলত তাতে গৈছিলোঁ মানে মই যত গৈছিলোঁ যে তাতে এটা আৰ্মি কেম্প আছে ত সেই কেম্পাৰ ওচৰত গৈছিলোঁ তাৰ পৰা মই ইমান এটা শীতল বঁটা পাইছিলোঁ যে মোৰ লাগিছিলে যে মই যাম নেকি তাতে
অন্তৰটো অন্তৰ চুই গৈছে না
একদম অন্তৰ চুই গৈছে মানে মই তিনি কিলোমিটাৰ বা চাৰি কিলোমিটাৰ মান হ'ব ইমান দূৰত আছিল অৰুণাচলৰ পৰা তথাপি ইমান যেতিয়া হাৱা লাগিছিলে মোৰ গাত মানে সেইটো ভাবিব নোৱাৰা ইমান ঠাণ্ডা ইমান ভাল লগা আৰু এইফালে গৰম চিন্তা কৰিব পাৰিছে অসমত গৰম অৰুণাচলত ঠাণ্ডা
কি আচৰিত এটা কথা না?
আচৰিত কথা দুই, চাৰি কিলোমিটাৰ ডিচটেন্স।
তাৰমানে তেনেহলেতো আপোনাৰ কথা শুনি যাবলৈ উম মানে যাবলৈ ইচ্ছা হৈ আছে কিন্তু কথা হ'ল যিহেতু আপুনিও গৈ পোৱা নাই এতিয়ালৈ তাত ত'অলপ চিনা শুনাৰ প্ৰয়োজন আছিল বেলেগ কোনোবাই যদি তাত গৈছে দুই, এবাৰ তাৰ লগত অলপ যোগাযোগ কৰি একেলগে গলে ভাল হ'ব নেকি
হয়', হয়', মোৰ কোনো চিনাকী নাই কিন্তু তাতে এই অৰুণাচলত জিৰ বুলিবলে এটা ঠাই আছে তাতে ইয়াৰ বহুত মানুহ কাম কৰে আমাৰ এইফালৰ। তাতেও বোলে বহুত ঠাণ্ডা থাকিবলৈ বহুত ভাল।
তে তাত যদি লেবাৰ সমূহৰ ভিতৰত আপোনাৰ লগত কোনোবা আছে হেৰি তেনেহলেটো কল কৰি
হয়, আছে- আছে মোৰ মোৰ সৰু ভনী জোৱাই তাতে থাকে। মানে তাতে গ'লেতো সিহঁতে ভালেই পাব।
হয়, ভালেই পাব দেশৰ মানুহক লগ পালে তো ভালেই পাব না।
তাতে থাকিব পাৰি আমি দুই, চাৰিদিন তাতে আৰামত থাকিব পাৰিম। কিবা প্লান কৰিছে নেকি মানে
প্লান মানে কি মানে একচলি ভাবি আছো যাম- যাম বুলি কিন্তু কত যাম মানে আৰু দুই চাৰিজনেৰ লগত কথা পাতিলো বা মুখো দুই, চাৰিজনে ফোন কৰিছে মানে এই যোৱাৰ কাৰণে ভ্ৰমণৰ কাৰণে ক'ত গ'লে ভাল হ'ব তাৰমানে সকলোৰে একেই কথা। যে এতিয়া স্কুল বন্ধ আহ, এই বন্ধৰ সময়ত ঘৰতে বহি আছো ক'তবা ফুৰিব গলে ভাল আছিল এনেকুৱা কোনোবাই বিচাৰি আছে ইণ্ডিয়াৰ বাহিৰত যাব আকৌ কোনোবাই বিচাৰি আছে আপোনাৰ কি কয় দিল্লী বা মুম্বাইত তাত যাব আগ্ৰাত যাব কিছুমানে ইমান গৰমৰ সময়তো ত' মানে আপোনাৰ কি কয় দিল্লী, মুম্বাই বা ৰাজস্থানটো যাব পাৰি।
সম্ভৱেই নহয় তাতে সহ্য কৰিব নোৱাৰিম ইমান গৰম।
তেনেহলে অৰুণাচল ফাইনেল
অৰুণাচলটো ফাইল কৰোঁ নেকি চবে মিলি তাতে যদি আমি যাওঁ মোটামুটি দুই তিনিদিনমান থাকি আহিলোঁ আৰামত।
আচ্ছা ইয়াৰ পৰা অ অৰুণাচল গ'লে মতামতি তোমাৰ ঘাৰি ভাৰাটু কিমান লাগিব পাৰে?
উম, কিমান পৰিব হাজাৰ টকাকৈ।
মানে অহা যোৱা না যোৱাটো?
এবাৰত।
তেনেহলে দুই -হাজাৰ টকা লাগিব যোৱা অহাৰ কাৰণে।
যোৱা অহাৰ কাৰণে।
আৰু যদি তাত যদি দুই, তিনি দিন মান আমি থাকো থাকিলে তোমাৰ হোটেল ল'ব লাগিব হোটেলত থাকিব লাগিব।
হোটেলত থাকিব হোটেলত মানে কি ইয়াৰ বহুত মানুহ আছে ইয়াৰ পৰা আমাৰ তেওঁলোকৰ ওচৰতো থাকিব পাৰিম।
না পাৰো থাকিব পাৰো সেইটো ঠিকেই আছে তাৰমানে সিহঁতে গৈছে ইয়াৰ পৰা কাম কৰিব এটা বস্তু চিন্তা কৰিব লাগিব না। সিহঁতে গৈছে কাম কৰিব। পৰিয়ালটো ইয়াত পেলাই থৈ এই বাহিৰত থাকি আছে এটা আশালৈ। আহ তাৰ পৰা পইচা পঠাই দিব। পইচাৰে সিহঁতৰ পৰিয়াল চলে কিন্তু ভাল পাব। চিন্তা কৰিব লাগিব। সিহঁতৰ পইচা নষ্ট কৰিব কৰাটো মানে ভাল নহ'ব। মোৰো ইচ্ছা নাই সিহঁতৰ পইচা খৰচা কৰা।
ঠিক কথা ঠিক কথা সিহতে ভাল পাব কিন্তু।
হয় আৰু যদি মানে সিহঁতে যদি নেৰে। তাতে যদি থাকিব লাগে তেনেহলে সিহঁতক এটা কথা কৈ দিম আমি। যে ঠিক আছে দাদা তোমাৰ ইয়াত থাকিম সেইটো কি আছে। কিন্তু খোৱা লোৱাৰ কোনো ব্যৱস্থা তোমালোকে কৰিব নালাগে খোৱা লোৱাটো।
নালাগে।
থকাটো খৰচ নহব। মানে খোৱা লোৱা খিনি যদি আমি অলপ খৰচ কৰি দিওঁ যে ইমান- মত দেখা পালো আমাৰ ভাল লাগি আছে। আমি- এইযে আজি আজি খৰচ কৰিলোঁ এইটো মানে সকলোৱে- মানে এ একেলগে খাম আনন্দ কৰি খাম।
হ'ম হ'ম।
মানে ভাল পাব আমাক।
ভাল পাব হয় হয়। এইটো কৰিব পাৰি হয়। থকাটো তাতে থাকিব পাৰি। খোৱাটো আমি নিজে খাম। এইটো ঠিকো নহ'ব কাৰণ-
ছয় হাজাৰ টকা
হৈ যাব পাঁচ ছয় হাজাৰ টকাত আৰামত ভাল এটা ট্ৰিপ হৈ যাব। আৰু এইয়াত ভ্ৰমণ খ- ভালো লাগিব কাৰণ পাহাৰ না তাতে, পাহাৰত যোৱা। পাহাৰত আৰু তাত তাৰ যবিলাক পৰিৱেশটো বহুত ভাল। তাত কি বুলি কয় পলিউশ্যন বুলি ক'লে একো নাই পলিউশ্যন বোলা বস্তুটোৱেই নাই।
হয় তাত কোনো ইণ্ডষ্ট্ৰি ফেক্টী এইবোৰ নাই যে।
নাই নাই নাই পলিউশ্যন ফ্ৰী।
বহুত বেমাৰ কম আছে আমাৰ যেনেকুৱা চকুৰ বেমাৰ, গেছৰ- বেমাৰ তাত কিন্তু নাই সিহতে কি কৰে মানে পুৱাৰ ভাগত উঠি যি- মানে যিফালে হয় সেইফালে তাতে মাথোঁ গছ আৰু গছ।
গছ আৰু গছ।
হাবি জংঘলে ভৰা আৰু সিহঁতে মই শুনা শুনা পাইছো সিহঁতে- বোলে মছলাও কম খায়। আমি যেনেকৈ মছলা খাওঁ।
মছলা নাখায় সিহঁতে উমঁ। আহ বয়েল বস্তুটো বেছি খায়।
কিন্তু আমি গ'লেতো বয়েল খাব নোৱাৰিম।
মইতো পাৰো মোৰতো অভ্যাস হৈ গৈছে এইটো। উমঁ।
মানে মচলা খায় খায় না সেইটো এটা মানে অভ্যাস হৈ গ'ল।
মোৰ বইলটোৱে বেছি ভাল লাগে।
তেনেহ'লেতো ভাল কথা একচলি বয়েল খোৱাটোতো ভাল। শৰীৰৰ কাৰণে বহুত ভাল বয়েলটো।
বহুত ভাল বহুত ভাল। কিন্তু আমি নখ মানে-
চেষ্টা কৰিব লাগিব দুই এদিন অলপ কষ্ট হ'লে পিছে মানে অভ্যাস হৈ যাব না।
হয় হয় পিছত অভ্যাস হৈ যাব সেইটোৱে।
তেনেহলে অৰুণাচলটো ফাইনেল কৰিব না।
অৰুণাচল ফাইনল কৰোঁ হয়। তাতে এতিয়া ডেট ছেট কি আছে তাতে ভ্ৰমণ কৰাৰ কাৰণে- এইটো আলোচনা কৰিব লাগিব আৰু ডিটেইলছত মানে বহি হ'লেও। অলপ দেখা কৰি মই কালি- বা তাতে গৈছিলোঁ অলপ ফুৰিবলৈ। এই মেলাত গৈছিলোঁ। ত নাপালো তোমাক মানে বিচাৰিলোঁ মই ফোন কৰা নাই। যেনে বিচাৰিলোঁ।
মই যোৱাকালি হঠাৎ কৈ গৈছিলোঁ অলপ বাহিৰত।
আচ্ছা আচ্ছা।
আহঁ কাকো কোৱা নাই তাৰমানে এজনে ফোন কৰিল- এ বলক আজি অলপ ফুৰি আহোঁ। মই ভাবিলো ঠিক আছে। চব হ'ব পিছত যে আপোনাৰ এ কি কয় গেলেম্পু গৈছিলোঁ
অ তাতো বহুত ভাল তাতো বহুত ভাল ফুৰিব মোৰতো বহুত ইচ্ছা।
মোৰ অলৰেডি মানে ক ক'বলৈ গ'লে এটা ভ্ৰমণ হৈ গ'ল আৰু হ কিন্তু বেছি মানুহ যোৱা নাই ন আমাৰ। মাত্ৰ তিনজন না চাৰিজন গৈছিলোঁ। তাত এনেকুৱা এটা পৰিৱেশ মানে এক উত্তম জনসংখ্যা নায়েই বুলি ক ক'ব পাৰি। ইমান ডাঙৰ এটা চহৰত এই চহৰত গৈছোঁ। তেনেকুৱা লাগিল যেন গোটেই চহৰ মিলি এক হাজাৰ মানুহ হয়নে নাই।
ইমান কম মানুহ আৰু তাৰ মানে পৰিবেশ টো বহুত ভাল।
হয় মানুহবোৰ এনেকুৱা ভাল তাৰমানে আমি গাড়ী লৈ গৈছিলোঁ না। গাড়ীটো অলপ মানে। ৰং হৈছিল চলোৱাটো ৰং কেনেকৈ তাৰমানে তাত নিয়মটো বেলেগ আ তাত নিয়ম হ'ল আমাৰ নিয়ম হ'ল মানে উম ৰাস্তা দি গাড়ী গ'লে গাড়ীৰ আগত য যাব লাগিব খোজ কঢ়া মানে সিমান খিনি পিছত যাব লাগে হয়না আৰু তাত এনেকুৱা যদি সন্মুখত - এ যাৰ গাড়ী আছে সি তাত ব্ৰেক মাৰিব লাগিব।
আচ্ছা।
হে খোজ কাঢ়া মানুহখিনি আগত যাব তাৰ পিছতে কিন্তু আ তেনেকুৱা কৰা নাই হা? পিছত পুলিচে তো আমাক ধৰিলে। ধৰাৰ পিছত ক'লে যে আপুনি অলপ ভুল কৰিল। আপোনাৰ সন্মুখেদি মানুহ গৈ আছিল, আপুনি যে এ ব্ৰেক কৰা নাই। ত আপুনি ভুল-ভুল কৰিলে, মইতো ভাবিলোঁ আমাৰ ইণ্ডিয়াৰ যে পৰিৱেশ, ইয়াত বোধয় আমি জৰিমনা দিব লাগিব নেকি? এনেকুৱা এটা ভাবিলোঁ পিছে আমাক বুজাই-থুজাই পঠিয়াই দিলে আৰু শেষত এটা কথা কৈ দিলে ইমান ভাল লাগিল যে দাদা আপোনাক এ ইমান খিনি কলোঁ বুলি আপুনি বেয়া পালে নেকি? বেয়া নাাপাব তাৰমানে আমাৰ যিখিনি নিয়মত যিটো কথা কৈ দিলোঁ যিহেতু আপোনালোকে নতুন আহিছে প্ৰথম। ইয়াত ভুল হোৱাটো স্বাভাৱিক ত বেয়া নাাপাব কিন্তু। ইমান ভাল পালোঁ মই পুলিজনক বাপ ৰেবাপ।
কি কথা কোৱা এইবিলাক আৰু
জৰিমনা হৈ গ'ল হয়।
হয়-হয়। ত
তেনেহলে মামু, এ তুমি এক কাম কৰা